হেল্ল'
কি কৰি আছা তুমি?
মই বহি আছো। তুমি কি কৰি আছা?
মইয়ো বহি আছো।
অ, কাম-চাম কৰিলা নেকি?
কাম চাম কৰি নাই কৰিম, তুমি কৰিছ?
মই কাম-চাম কৰা নাই, কৰিম। গৰম যে বেছি কাম-চাম কৰা নাই। গৰমৰ কাৰণে বহি আছোঁ।
ৰাতি কি বনাব আজি? দুবৰীয়া খাইছোঁ।
অহ। কি দি খাইছা? দুপৰীয়া বাত কি দি খাইছা?
মাছ বনাইছো, ভাজি বনাইছো। তুম
মই বনাইছিলোঁ শুকান মাছ বনাইছিলো, দালি, ঘুগনি। এইবিলাক দি খাইলো। ল'ৰা-ছোৱালী কি কৰি আছে তোমাৰ?
আজি ৰাতি কি বনাবা?
উ দালি, কণী বনাব লাগিব। বনোৱা একো বস্তু নাই। ঘৰত কণী আৰু দালি আছে বনাই দিম। ল'ৰা-ছোৱালী ক'ত? তোমাৰ ল'ৰা-ছোৱালী কত?
ল'ৰা ঘৰতে আছে, ছোৱালী টিউচন গৈছে।
সিহঁতৰ গাতটো ভাল। সিও টিউচন কৰি আছে।
উম, সিহঁতৰ বেমাৰ-চেমাৰ ভাল হৈছে?
ক বেমাৰ-চেমাৰ ভাল হৈছে?
কি কৈছা?
লৰা-ছোৱালীৰ বেমাৰ আছিলে, ভাল হৈছে?
অ, বাল হৈছে।
অঁ। গৰম বন্ধত ঘৰত নোযোৱা ফুৰিবলৈ? ক'ত তোমাৰ দেউতাকৰ ঘৰলৈ নোযোৱা ফুৰিবলৈ?
অ
গৰম বন্ধত নোযোৱা?
নোযোৱা?
মই গৰম বন্ধত ফুৰিবলৈ যাম। আজি টোপনি মাৰা নাই খেলিছিলে মোবাইল চাইছিলে পিছত স্কুলৰ পৰা এতিয়া টিউশচনত গৈছে টিউশচন কৰিব পিছত আকৌ আহ
আমাৰ ল'ৰা ছোৱালী আজি টোপনি মাৰা নাই।
আহ।
উ
তোমাৰ হাজবেণ্ড ক'ত গৈছে?
ক'ত গৈছে মই জনাম
আহ মোৰতো গৈছে মাছ মাৰিবলৈ,
মান কত গৈছে মই নাজানো?
ৰাতি কি বনাবা?
ৰাতি মাছ বনাম।
আহ
মাছ আৰু কিবা বনাম লগত।
তুমি হেৰি কি তোমাৰ বুৰ্ডত নাম আহিছে?
আহিছে তোমাৰ আহিছেনে?
অ আহিছে ভোট চুট দি আছা ঘৰ চৰ পোৱা নাই?
নাই একো পোৱা নাই তুমি পাইছা?
মই ঘৰ মোৰ নামত ঘৰ আহিছে তো।
অ ভাল।
হিমন্ত মামাটো চব দি আছে অৰুণোদয় আচনি নাচনি দি আছে এইবিলাক পোৱা নাই গোটত আছে ন? গোট চট চলাই আছা?
ন গোট চলাই না তুমি চলাই আছা?
অ মই গোটত আছো।
মই গোট চলাই দিওঁ।
আঁচনি আছে আকৌ
উ
ঘৰৰ কাম কৰিছা?
ঘৰত কাম কৰা নাই কৰিম তুমি কৰিছা?
অঁ মই বাচন মাজি থৈ দিলোঁ পানী ফিল্টাৰ কৰিলোঁ। এতিয়া কাম চাম কৰি বহি আছো গৰম দিছে আজি বহুত, ভাল লগা নাই গৰমত।
ইমান গৰম দিছে কৰাই
বহুত গৰম দিলে আজি‌। কি কৰিম এতিয়া কলৈ যাবা। গৰম বন্ধ দিলে ক'ত যাবা?
ঘৰত যাম।
আহ কেইদিন থাকিবা?
কেইদিন থাকি ছোৱালীটো। থাকিবই লাগিব সাবধানী ছোৱালীৰ মানে ইয়াত, কৰিছে।
কান্দি আছে। ঠিকেই আছে গৰম বন্ধ দিলে সপ্তাহ আনি থাকিব লাগে। মোক নিদিয়ে মই গৈছিলো যে থাকি আহিছো এতিয়া মোক আৰু নিদিয়ে যাবলৈ, মোৰ। মোৰতো কান্দি আছে ছোৱালী যাব বুলি কৈছিলো এতিয়া নাযায় তাৰ দেউতাই নিদ দিয়ে সিদনাকৈ থাকি আহিলোঁ মই ঘৰৰ পৰা।
কি কৰে।
সততো।
পৰীক্ষাছে নহয় পৰীক্ষাৰ পিছত বাদ। তাৰপিছত বত কৰেৰে হা।
সাতাশ তাৰিখ।
অ সাতাইশ তাৰিখে শেষ হব মোৰতটো তি্ৰশ তাৰিখে শেষ হব। ত ভাই খকাই কেতিয়া
হো
তোমাৰ ভাই ককাই কেতিয়া তোমাৰ বাইক ককাই কেতিয়া।
তুমি ভাত খাইছা?
পিঠা।
তোমাৰ দাদা কেইতিয়া ভণ্টি কেইতিয়া?
মোৰ দাদা চাৰিটা।
অ ভন্টি তুমি অকলেই ন
তোমাৰ বাবা কেইতা?
মোৰ দাদা এটা ভনী ছয়জনী কালি এজনী আহি কেনে ফুৰি গ'ল আকৌ তো মোৰ মাক দেউতাক ঢুকালে
মোৰ দাদা চাৰিটা। বিয়ে পাতিলে বিয়ে পাতিছ দুটা আৰু দুটা।
অ সিতে কি কাম কৰে? সিহঁতে পকা কাম কৰে?
বিদেশ কেৰেলা গৈছে তক নাম দাদা দুটা কেৰেলাত
অঁ বিদেশ কৰি আছে। ঠিকে আছে কাম চাম কৰিব লাগে পঢ়িলেতো আকৌ ইমান কাম কষ্ট কৰিব নালাগে। কিবা এটা কৰি চলিব পাৰে। পিব লাগিছিলে
পঢ়িলটো ভাল।
সেইটতো
ইমান কষ্ট কৰিলে।
এতিয়া কষ্ট কৰিব লাগে। পঢ়া শুনা কৰিব লাগে এইকাৰণে ল'ৰা ছোৱালীক ভালকে পঢ়াবা। মাতে কেতিয়াও দূৰত যাব নালাগে। তেনেহলে।
তোমাৰ দাদা বিয়া পাতেলে না?
ক কালি পৰীক্ষা আছে তোমাৰ ছোৱালীৰ
পালী।
কালি ছোৱালীৰ পৰীক্ষা আছে?
নাই কালি নাই।
উ মুৰ কালি পৰীক্ষা আছে নেকি?
কালি নাই কালি স্কুল বন্ধ নহয়।
অ। আজিটো হ'ল শুকুৰবাৰ বৃহস্পতিবাৰ শুকুৰবাৰে কিহৰ বন্ধ দিব আকৌ?
শুকুৰৰ বন্ধ দিছে নেকি? শনিবাৰে খোলা।
শনিবাৰৰ পৰা পৰীক্ষা।
শনিবাৰে পৰীক্ষা।
শনিবাৰে কি পৰীক্ষা আছে?
অংক আছে।
মোৰ ছোৱালী ইংলিছ পৰীক্ষা শনিবাৰে।
অ।
তোমাৰ ঘৰত দেউতাকৰ খবৰ ভাল মাক দেউতাক ভাল আছেনে?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
আহ সিহঁতে নাহে ফুৰিবলৈ। তোমাৰ ঘৰলৈ নাহে।
মা আছে।
অ তোমালোকৰ ঘৰলৈ ফুৰিব আহে নে নাই? মই এদিন যাম তোমালোকৰ ঘৰ লৈ ফুৰিবলৈ।
অ।
তুমিও আহিবা মোৰ ঘৰলৈ ফুৰিবলৈ।
অ ঠিক আছে।
গা ছা ধুইছে নে। গা ধূলা।
অ গা ধুলো তুমি ধুলানে।
অ মাত। ৰাতিপুৱাই গা ধুইছিলোঁ গা ধুই আকৌ নাৰ্ছিঙত গৈছোঁ নাৰ্ছিঙৰ পৰা আহি প-
ইমান গৰম গা না ধুবই পাৰোঁ।
অ ৰ'দ নাথাকিলেও কি হ'ব গৰমটো বেছি। কি কৰিম গৰম লাগে। এতিয়াতো একো কাম নাই গৰম লাগি আছে কি কৰিম আৰু। চাবা জ্বৰ হ'ব ই গৰমত পানী লৈ খেলিলে জ্বৰ-
মানা কৰিলেও মানা না মানে
অ হ'ব তেনেহ'লে মই ৰাখি দিওঁ হা।
অহ।